হেল্লো' হেল্লো '
হেল্লো ' হেল্লো' এই বহি আছো তুমি অ হা
অ শুনি পাই আছে নে
অ পাই আছো তুমি পোৱা নাই নেকি
পাইছো কি কৰি আছা
এনেই বহি আছো তুমি
মইয়ো পঢ়ি আছো খালাানে একো
চাহ খালো
অ কি ৰান্ধিছা দুপৰীয়া
টুপৰি অকল ভাজি ভাত আৰু একো নহয় তুমি
অ মইতটো ৰন্ধা নাই খাই খালয়ে
উ
হেল্ল'
অহ কোৱা
কোৱা তুমি ফুৰিব গৈছিলা আজি
নাই যোৱা কিমান গৰম দিনতো বাপৰে
অহ যাবা নেকি ফুৰিবলে
সেইটোকে ভাবি আছো কি কৰিম
বলা যাও কতো
ক'ত যাবা
ঘৰত একো মেনেজ কৰি যাব লাগিব আৰু
অ এইটোতো হয় সেইটোতো বহুত ডাঙৰ কথা
অ তোমাৰ ক'ত যাবাৰ মন আছে এনে
এনেতো এনেই মানে এই ইয়াত এইটোয়েই কথা।
অ মইতো দূৰত মানে দূৰ-দূৰত পাহাৰ চাইডত ফুৰিব যাব মন আছে।
পাহাৰ চাইদতো চবৰে থাকে ন' এটোতো চবৰে যাব মন যায়।
অ ব'লা গৰম যেতিয়া আমালোকৰ কলেজ বন্ধ্ থাকিব ন' তেতিয়াই যাম।
জুলাই মাহ আহিয়েই গ'ল। জুলাইততে দিব।
আগষ্টতো আছে ন'!
ক'ত আগষ্টততো ওৱান তাৰিখৰ পৰা চবৰে হেৰি হৈ যায় ন'!
অ ঘৰত এইটো মেনেজ কৰি তাৰ পিছত যাব লাগিব। ইস্কুলৰ পৰা কম কি ইস্কুলৰ পৰা ফুৰিব লৈ কলেজৰ পৰা লৈ যাব এনেকা বাহান না মাৰি যাম আৰু।
অ এইটো এদিন কৰিব পাৰিম মানে। কিবা এটা মিলাই, উম।
উ ডিচেম্বৰ বা নৱেম্বৰত কৰো নেকি এনেকা।
অ লাষ্টৰ ফালে কৰিম।
অ।
সেয়াত এতিয়া নকৰো মানে। তাহ মানে হেৰি মইতো এনে খালো আৰু চাহ-তাহ নাখাওঁ নহয়।
অ' মইয়ো এনেই খাইছো, খালি চাহ। তোমালোকে অম্বুবাচী কৰা নে?
কৰে মাহেঁতে মানে। তোমালোকৰ নামানে নেকি?
মানে আমাৰলোকে ইমান। খালি পূজা-চূজা এইবোৰ নিদিয়ে আৰু। হেল্ল'!
অ' হেল্ল'!
কোৱা।
এনে কি কৰি আছা তুমি, বহি আছা নেকি?
আহ, বহি আছো। তুমি?
মইয়ো বহি আছো, টাইম পাছে নহয়।
অ' ইমান গৰম দিছে বাহিৰতো ওলাব নোৱাৰো। আৰু ঘৰতেই সেইকাৰণে বহি আছো।
অলপ বৰষুণ দিলে ভাল আছিল ন।
অহ, কালি দিব চাগে অম্বুবাচী ন।
কি বা কি কৰে?
তোমাৰ ফ্ৰেণ্ডহ'তে গৈছে নেকি গুৱাহাটীত?
উম, গৈছে কেইটামান গৈছে, কেইটামান যোৱা নাই।
মোৰো ফ্ৰেণ্ড গৈছে সিহঁতে প'ষ্ট কৰি থাকে, ফটো দি থাকে। মানে আমালোকক জ্বলাই আৰু।
সেইটোতো হয় আহমি যাব নোৱাৰি।
অ', বাহিৰৰ পৰা মানুহ আহি কেনে যায় আৰু আমাৰোকে ইমান ওচৰত থাকোঁ তাও যো যা যাব নোৱাৰোঁ।
উম। ঘৰ পৰা দিলেটো চবতে যাব পাৰিম সনেকা আমি ফ্ৰীডামেই নাপাওঁ।
অহ।
আৰু ৰাতিপুৱা গ'লেটো ৰাতিটো দশটা বাজিব ন' আহন আহোতে ক'ত দিব ঘৰৰ পৰা।
অ', দশটাৰ পাৰ হৈ যাব আহোতে আহোতে কিয় তাতেটো বহুত ভিৰ হয় ন' এদিনত আহিব নোৱাৰোঁ ইমান ভিৰ।
না আহিব পাৰোঁ পাছত আহিলে মানে আহি অ', চাইছোঁ।
ইমান ভিৰ। কেনেকে যাবা আৰু ভালেই হৈছে যোৱা নাই ইমান ভিৰত এতে চেপেটা লাগি গ'লো হয়।
এনেওটো ভগৱানৰ দৰ্শন চত চাব মানে ভগৱানৰ পূজাটো কৰিবই নোৱাৰিম।
বাহিৰতে ফুৰিব লাগিব।
ব'লা এদিন না স্কুলত, কি ক'লা?
মানে তাতে গ'লে বাহিৰত ফুৰিব হ'লেতো সন্ধিয়া টাইমত গ'লে ভাল লাগিব ন' লাইটিং
অ'।
গৰমেই লাগিব ইমান ভিৰ।
অ', বোলো ওচৰত প্লেন কৰোঁ এ মানে ৰাতিপুৱা যায় সন্ধিয়া টাইমত আহি যাম এনেকা জাগাত।
সনেকা লগৰ চগৰ ঘৰ হ'ব, নহ'লে আৰু কি?
লগৰ চগৰ ঘৰ নহয় ধৰণে অলপ ওচৰতে মানে এদ এঘন্টামান দুঘন্টামান লাগে এনেকা জাগাত যাব লাগে। তে ৰাতিপুৱা যায় কেনে সন্ধিয়া টাইমত আহি পঢ়িব পাৰিম, ইচ কলেজৰ কম কি কলেজ লেজৰ পৰা ট্ৰিপত লৈ গৈ আছে, এনেকা কৰিম। বাহানা মাৰি, এনে কলেজৰ পৰা লৈ সঁচাই লৈ গ'লে যাবা নে?
চাওঁ এতিয়া কি কৰে বাছত লৈ গ'লেটো প্ৰব্লেম হৈ যাব ন' আকৌ পইচা লাগেটো সাত শ কৈ।
সাতশকৈ লাগে মানে তোমাৰ লগৰ আমালোকৰ একেলগ কৈ লৈ যাব নে আলাধা লৈকে লৈ যাব?
লৈ যাব চাগে একেলগত।
একেলগে ল'লে ইমান জাগা নহ'ব ন'।
হৈ যাব বেছি নাযায় নহয় সাতশ হ'লে কম যাওঁ।
এই সাতশ হ'লে বহুত যাব সাতশ দিয়া আমালোকে পুৰা আৰামছে খুব অকলে ফুৰিব পাৰিম, ফেন ফেন বুলি কেনে। সাতশৰ পৰা বাচি যাব আমালোকৰ।
ক'ত ক'ত বাচি যাব। আমি যদি পাহাৰ পৰ্বত চাব যাওঁ যোনটো যে আমি যে এবাৰ গৈছিলোঁ, পিছততে ক'লে নহয়, নামটো আমি যে, যোৱা নাই টাইমচত বুলি।
অ'।
সেইটো তাত যাব পাৰিম আহিব আহি যাব পাৰিম মানে। কিমান আৰু দুশ তেৰশ মান তেল ভৰালে। বাস আৰামছে আমি পুৰিছো ফুৰি আহিব পাৰিম পাচপৰ্ট ধৰা খালো কিবা এটা লৈ গলো।
অ' ঘৰ পৰা মান ঘৰৰ পৰা কি কৈছোন কল্ড্ৰিং ল্ড ড্ৰিং এইবোৰ কিনি কেনে লৈ
অ' এইটোয়ো কৈ আছো মই এইবিলাক লৈ গলে হৈ গ'লে হয় এ খাট খ থকাৰ পৰা বহুতেই চছেভ হৈ গ'লে হয় আমাৰ।
চ দিচ
তে দি ডিচেম্বৰ মানততো বন্ধেই দি দিয়ে কিয় কি ছমাহ চমাহ হয় ন। আকৌ ডিচেম্বৰত বন্ধ হয় আকৌ জানুৱাৰীত হেৰি কৰে জান অ ডিচেম্বৰত লাষ্টৰ ফালে ৰিজাল্ট দি আকৌ জানুৱাৰীত বন দিয়ে। এমাহ আকৌ ফেব্ৰুৱাৰীৰ পৰা আকৌ ষ্টাৰ্টিং হয় সেইকাৰণে যে নৱেম্বৰত মানত চাগে লৈ যাব অলপ মানে ডিচেম্বৰত যেতিয়া এক্জাম চেগজাম শেষ হৈ যায় কেইদিনমান বহি থাকো তেতিয়াহে কলেজৰ পৰা ৈ যাব পাৰো।
অ' বোল আমালোকে জানুৱাৰী যেনে পিকনিক যেতিয়া পিকনিক যায় মানুহে
উম।
তেতিয়াও যাব পাৰিম কিন্তু ঘৰৰ এতিাতো ডাঙৰ হৈছো ন ঘৰৰ পৰা অকলে। ঘৰৰ পৰা সঁচা কথা কৈ যাম যে পিকনিক যাম ফ্ৰেণ্ডৰ লগত।
অ' এইটোতো এদিনৰ কাৰণে যাব দিব মেইন কথা যে ঘৰৰ কথা কলে বাৰ বাৰ ফোন কৰি থাকে নহয়।
সটোতো মাথা নষ্ট কৰি দিয়ে মোক মই যে স্কুলৰ পৰা গৈছিলো চিজুচা। তাতে দুশ টকা লৈছে ক ভাল ভাল খুৱাইছে। মানে পুৰা পইচাটো উচুল কৰি দিছে। পইচা বেছি মানে কচুলৰ দুশ টকা দি বেছি খুৱাই দিছে আমালোকক। আৰু ফুৰা ফুৰাইছো।
ত আমাৰ ইয়াতে তো সাতশ টকা লৈ ল'ব সাতশ টকা দি আমি যাম নেকি।
অ' আমাৰ লগততো মানে তাতে গৈ কিনে না ভালো লাগিছে। আৰু তিনিটা জাগাত লৈ গৈছিলে। চিযুচা গৈছিলোঁ।
অ' সেইটোৱে চিচুচা আমাৰ ইয়াত পৰা লৈ গলে সাতশ টকা এজনত লাগিব।
নহয় আমাৰ লগত চিজুচা লৈ গৈছে তাৰ পৰাৰা বাটাৰফ্লাই পাৰ্কত লৈ গৈছে প কানাকিয়া লৈ গৈছে। গৈছে।
মেইন কথা কি ু ষ্টুডেট বেছি নাই যায় নহয় সেইকাৰণে যে খাত খুকে চবৰ পৰা মিলাই কেনে মানে হেৰি কৰে।
এইবাৰ যদি কমকৈ তিনিশ মান কয় তেন্তে যাম।
তে যাব পাৰি এতিয়া কিমান বা কয় সেইটোও কথা।
এই স্কুল কলেজৰ পৰা গৈ কেনে কি লাভ আছে।
একো লাভ নাই মানে আছে লাভ। লাভ নাই নহয় পইচাটো বেছি মানে অভাৰ।
পিছততো পজেকো কৰিব দিব না তাৰ পৰা।
তাৰ পৰা প্ৰজেক্ট কৰিব নিদিয়ে। মানে তোমাৰ ধৰাত অ নাই এইবিলাক নিদিয়ে। কলেজৰ বাউণ্ডাৰী কটা মানে কিবা এটা দিব এইবিলাকেই।
অহ। আমালোকক কি দিছিলে তাত গৈ কি কি চাইছা মানে বাটাৰফ্লাইৰ মানে বাটাৰ। লাই বোৰৰ বহুত বাটাৰফ্লাই বিষয়ে লিখা আছিলে নহ তাত। তাৰ পৰা কি কি চাইছা কি খালা কি কৰিছা। এনেকা মানে এনেকা কৰি পুৰা এটা। পেৰাগ্ৰাফ লিখিব দিছে দহটা পেজ লিখিছোঁ আমালোকে বনাই বনাই কেনে গুগলৰ পৰা চাৰ। ৰ্জ কৰি লিখিছোঁ।
অ। আমিতো অহ। অ এনেকা দিছিলে তোৰ হিষ্ট্ৰীটো এনেকাই দিয়ে। কি চালা নাচালা।
তোমালোকে প্ৰেক্টিকেল দিয়ে নে।
অ দিয়ে। চব চাবজেক্টৰ দিব।
মেজৰতো দিব।
উম এতিয়াতো সাতটা হৈছে নহ ছেকেণ্ড চেমৰ। ছেকেণ্ড ছেমৰ সাতটা ভী। অৱান ভিইচি তু দুটাৰ মিলায়েই দিব এটা এটাকে।
অ।
এতিয়া মানে প্ৰব্লেম হৈ যাব ছেকেণ্ড চেমত।
অ।
উম।
মই ভাবিছোঁ ছয়টা চাবজেক্ট নেকি।
এতিয়াতো ছটা আকৌ ছেকেণ্ড চেমত সাতটা কৰিব।
ছেকেণ্ড ছেমত সাতটা কৰিব।
অ এয়া তোমাৰ ভিইচি দুটা হৈ যাব না ওৱান টু।
অ আৰু থাৰ্ড ছেমত।
এতিয়ালৈকে নাজানো মানে থাৰ্ড ছেমটো এনেকাই সাতটাই থাকিব।
অ। মইতো একো নাজানে ভিএছি মিএচি এইবোৰ কি চাবজেক্ট কলেজ গ'লে গম পাম।
কোনে মানে মেজৰটো কোনে পঢ়ায় নন্দা মেম এ পঢ়ায়।
অ মেজৰ নন্দ মেম এ পঢ়াই পিছত মানে মিলাই মিলাই পঢ়াই। চব তিনিটা মেমে পঢ়াই যাৰ যেতিয়া থাকে।
অ।
নন্দা মীনাক্ষী চনাই অ তোমালোকৰ এতিয়া নহ। টাৰ পৰা আমাৰ দহটাৰ পৰা হব।
অ তোমালোকৰ ভাল দহটা হৈ গৈছা আমালোকৰ ন।
মানে তোমাৰ এতিয়া মানে কি। ডিপাৰ্টমেণ্ট এটা ৰুম হৈ যায় নহ তাতে নটাৰ পৰা যদি। ফাষ্ট ছেমৰ ক্লাছ কৰাই তেতিয়া থাৰ্ড ছেমৰ ক্লাছটো ক'ত কৰাব সেইকাৰণে দহটাত দিছে। মান তোমালোকৰ নটাৰ পৰা দহটালৈকে ৰুমটো খালী হ'ব। মানে দহটাৰ পৰা এঘাৰটাৰ লগত হ'ব এঘন্টা।
এঘন্টা এটা ক্লাছ। বাহ ভাই।
নটাৰ পৰা দহটা তোমালোকৰ হব। হ আমাৰ দছটাৰ পৰা চাৰে এঘাৰটা মানত আমাৰ ঠিক হব
অ এই আগষ্টৰ ফাৰ্ষট দিিন মোৰ লগোকে যাবা
তেতিয়া ৰাতিপুৱা ৰাতিপুৱা যদি যাব হয়তটো কি দে দেখা যাক কি হয় এতিয়া য়া
আমাৰতো চাবকে যাব পাৰো লাগে চ